হেল্ল'ও মই জাষ্ট এনে আ ছিলো তুমি কি কৰি আছা?
মই এনেই তোমাৰ ভাত খাই উঠিছো আৰু।
অ' ভাত খালা কি দি খালা?
মই আজি মায়ে ইডলি ধোচা বনাইছিলে ইডলি ধোচাই খালো
অঁ হয় নেকি? ভাল লাগে ন ইডলি ধোচাটো।
উম ভাল লাগে, চাউথ ইণ্ডিয়ান ন' সেইটোৱে সেইকাৰণে আৰু চাউ আৰু চাউথ ইণ্ডিয়ান আমাৰ নৰ্থ ইষ্টৰ মানু বেছিভাগ সেইটোৱে
অঁ সেইটয়ে মানে ভালে লাগে আৰু মইতো এনে জাষ্ট ভাত খালো আৰু। মই মানে বেছি সেয়া খোৱা নাই আৰু জাষ্ট নৰ্মেল ভাত। অঁ ভাল দিয়া।
ঠিক আছে, ভাতে ঠিকে আছে গৰম দিনতটো এক খালী ভাতে ভাল লাগে ন আৰু।
অঁ সেই সেটোয়ে আৰু আজিকালি বহুত গৰম দিছে ন সেইকাৰণে মানে ন ৰ্মেল আৰু আজি কালিটো মানে গৰমটো মানে টো বেছি পলিওচন হৈছে যে সেইটো কাৰণে মানে আমাৰ এনভাইৰনমেন্টটো বেয়া হৈ গৈছে আৰু ইমান পলিউচন বাপৰে নকবাই আৰু।
অঁ এইটো হয় দেই তোমাৰ যি যি পলিউচন হৈছে কিন্তু ইমান পলিউশ্যন হৈছে বাপ ৰে তোমাৰ জানা। উশাহ লবলৈও জাগা নাই আজিকালি মানুহে উ উশাই ল'ব নোৱাৰিব জানা ইমান পলিউশ্যন হৈছে গাড়ী গাড়ীৰ ধূল ইমান উৰে তোমাৰ। গাড়ী পাই এনেকুৱা পেট্ৰল থাকে যে পেট্ৰলতৰ যে ইথানলটো থাকে ইথানলটো বহুত বেয়া জানা বস্তু। বস্তুটো সেইটো মানে বহুত পলিউশ্যন কৰাই সেয়াই।
অহ আৰু মানে য আমাৰ দিৱালি টাইমত আমাৰ যেতিয়া ফেষ্টিভেল হয় দিৱালী হয় দিৱালী টাইমতো আৰু বেছি। পলিউশ্যন হয় এইটো পাতাকাবোৰ ফুটাই তুমি জানা। কেনেকে হয় দিৱালী টাইমতো বাপ ৰে দেলি। তো মানে ইমানে পাতাক বোৰ ফটাই সেইবোৰ কৰে ইমান পলিউশ্যন হৈ যায়। মানে দিল্লীতো থাকিবই নোৱাৰে আৰু দিল্লীতো নৰ্মেলিয়ে বহুত পলিউশ্যন। হয় দিৱালী টাইমতো আৰু বেছি পলিউশ্যন হয়।
এইটো তোমাৰ দিল্লী ফালে মানে অলপমান। পলিউশ্যচনতটো বেছি হয় কিয় জানা সেইটো মানে পোৰা চিটি ইলাকা ন আৰু তাত মানে। পলিউশ্যন হলে কেনে কুৱা হৈ যায় ন এইটো মা যে ৰাতি
অ অ। সেইটোতো হয় মানে এতিয়া সেইটো জেগাত চবে পঢ়িব যায় ন ল'ৰা ছোৱালী বোৰ পঢ়িব যায়। তাতে মানে চব আছে। তাত ধুনীয়া ধুনীয়া ভাল ভাল ইউনিভাৰ্চিটি আছে ত' তাত মানে চব পঢ়িব যায় ত তাত মানে। পলিউশ্যন টো আছে আৰু পপুলেশ্বন টো বহুত আছে ত দেল্লী বহুত মানুহে থাকে। ত' সেইটোৰ কাৰণে মানে বেছি পলিউশ্যন হয় বেছি গাড়ী বোৰ চলে ন
অ সেইটোৱে বেছি গাড়ীবোৰ চলিয়ে আৰু সেইটোৱে কথা। অহ
অ এইটোয়ে এতিয়া বহুত জাগা কিছুমান কিছুমান এনেকে হৈছে কি পোৰণা গাড়ী বোৰ। যে আৰু বেছি সেয়া ধোঁৱা বোৰে ত' বহুত মানুহতো তাত মানুহ নতুন গাড়ী নিকিনিব পুৰণা গাড়ীয়ে চলাইছে। চলাই মানে তাৰ পৰাও বহুত পলিউশ্যন হৈ যায় কি কবা আৰু। পলিউশ্যন মানে হয় চব জেগাতে আৰু ৱাটাৰ পলিউশ্যন এয়াৰ পলিউশ্যন নইজ পলিউশ্যন বা। হে চব আছে দিল্লীতটো
অ তোমাৰ দিল্লীটো বহুত। পলিউশ্যন আছে দেই মানে দিল্লীত মানে এনেকুৱা এনেকুৱা পলিউশ্যন ন তোমাক কি ক'ম মানে। পলিউশ্যনে পলিউশ্যনে আৰু চব জাগাত পলিউশ্যন পাবা তুমি দিল্লীত এনেকুৱা এটা জেগা নাই যত পলিউশ্যন নাই। আৰু ইণ্ডিয়াটোত জানা বহুত পলিউশ্যন হয়।
অহ আমাৰ ইণ্ডিয়াটো ইমানে পলিউটেড হয় জাপানতটো মানে্ এতিয়া যিমান দেখিছোঁ এতিয়া নিজেতো নাই যোৱা কিন্তু এনেকে অনলাইন দেখিছোঁ। ইন্টাৰনেট দেখিছো জাপানতো ইমান ধুনীয়া চাফা জাগা আৰু তাত মানে মানুহবোৰ বহুত দিচি প্লেনত থাকে ন ত সেইটো জাগাটো ভাল। চাফাও হয় মানে সেনেকা অলপ আৰু মানে আমাৰ চিটিজেন। যা আমাৰ থাকা মানুহ বোৰ যদি চব। যদি অলপ অলপ ভালকে চাফা কৰি ৰাখে তেতিয়া আমাৰ দেশখনো চাফা হ'ব বাৰু সেইটো নাই কথা নাই।
সেইটোৱে আমাৰ দেশখন তেতিয়াই চাফা হব মানে। আমাৰ ইয়াত কি হয় ন মানুহে যেনেকে চিপছৰ পেকেট এটা খাইছে চিপছৰ পেকেটতো খাই এনেকে। তোমাৰ ৰাস্তাতে পেলাই দিয়ে কিন্তু জাপানৰ মানুহতো একদম পুৰা। চিজিল ভাই চলে পুৰা ডিচিপ্লনত চলে সতে কিবা এটা খালে মানে। নিজৰ তাতে থৈ দিয়ে নহলে যেনেকে ডাষ্টবিন থাকে ন। এনেকে পাব্লিক ডাষ্টবিন তাতে পেলাই দিয়ে আমাৰ মা। ইণ্ডিয়ান মানুহ বিলাকে মানে একদম কেয়াৰলেছ মানে য'তে ত'তে খাই পেলাই দিয়ে। সেয় কথ।
অ মই শুনিছো মানে এনেকে অ ভ্লগছ বোৰ দেখিছোঁ। তাত মানে কি হয় কি জাপানত মানে। ডাষ্টবিন মানে এনেকে পেলোৱা বস্তুবোৰো মানে বেলেগ বেলেগ থাকে আৰু এটা মানে। এইটো কি কয় ভিজা মানে ভিজা কছে মানে। কিবা এনেকে ফ্ৰুটছ হৈ গ'ল ফ্ৰুটছৰ বাকলি হৈ গ'ল কিবা সেনেকা বোৰ আৰু। টা বেলেগ কে দিব লাগে যোনটো মানে নৰ্মেল পেপাৰ আৰু ড্ৰাই ড্ৰাই যোনটো মানে শুকান শুকান। লেতেৰাবোৰ। পেলাব আছে সেইবোৰ তাৰ পিছত এটা বেলেক দিব লাগে যোনটোত ৰিচাইকেল হয় মানে। তাতো মানে ইমান ভালকে চাই কি যোনবোৰ ৰিচাইকেল ৰিচাইকেলৰ বস্তু বোৰ বেলেগকে পেলাব লাগে। আহ যোনবোৰ ভিজা ভিজা নহলে পানী থকা কিবা। মইশ্বাৰ থকা এনেকে লেতেৰাবোৰ বেলেগকে পেলাব লাগে শুকান লেতেৰাবোৰ বেলেগ। পেলাব সিহঁতে মানে ইমান এয়া ভালকে। কৰিছে ত সেইকাৰণে সিহতৰ মানে দেশতো বহুত চাফা ন।
অ সেইটোৱে আৰু কিন্তু আমাৰ ইণ্ডিয়াতটো আছে তেনেকুৱা দেই চিষ্টেমটো আছে। যোনবিলাক মানে পানী থকা। লেতেৰা বিলাক সেইটো মানে তাত পেলাবলৈ দিব আৰু মানে যোনবিলাক শুকান লেতেৰা। তাত সেইটো পেলাব দিব কিন্তু মানুহ বিলাকে সেইবিলাক ইউজে নকৰে জানা বেছিভাগ।
সেইটোয়ে বহুত জাগাত আছে বহুত জাগাত আছে মানে। ডাষ্টবিনবোৰতো লগোৱা আছে কিন্তু তুমি কেতিয়াবা দেখিছা জানো মানুহবোৰে ফল' কৰা। নাই মানুহবোৰে ফল' নকৰে আৰু এনেকে হয় কি মানুহবোৰে নাজা। জানেও কোনটোত কেনেকে পেলাব লাগে ন ত' সেইবোৰে আৰু এ শিকাব লাগে।
সেইটোয়ে তোমাৰ দেখিছো দেই মানুহজোৰ যেনেকে এটা। টো অলমান ডাষ্টবিনতে পেলাব কিন্তু কবে ড্ৰাই ডাষ্টবিনতে পেলাই দিয়ে আৰু মই এইটো। এদিন মানুহ এজনক কৈছিলো এইটো কিয় পেলাই আছে আকৌ এন্ততে মানে কাজিয়া কৰিব আহিছে এন্তয়া কথ বিলাকো নুবুজে মানে। কথাবিলাক বেলেগ ধৰণৰ সিহঁতৰ কি কবা ন।
অ মানে সিহঁতক বুজাব গলে। তাৰ মানে গাত লাগি যায় আৰু কি মোক কিয় শিকাইছে এনেকে। ত সিহঁতক বুজালেও দিগদাৰ আৰু মানে সিহঁতেক বুজিবও নেবে। সেই কাৰণে মানে আমাৰ দেশখন এনেকে আৰু কি কবা পলিউচন টো থাকিবই।
তোমাৰ এটা ছি মেঘালয়ত জেগা এটা আছে কিবা মানে। জাগা এটা আছে সেই তাত মানে চহৰাত নি। কি আছে অ চহৰাত আছে জেগাটো মানে। সেইটো মানে চবকে।
অ অ হয় নেকি।
নেটচাৰৰ তেনেকুৱাৰ নেচাৰৰ ভিতৰত সোমাই গৈছে আৰু।
অ অ মানে এনেকে ধুনীয়া জোগা ন এ তাত। পাহাৰৰ এলেকা তাত মানে বেছি গাড়ী বোৰ নচলে চ' সেইকাৰণে।
অ নচলে দেই আৰু তোমাৰ মানে ভালো লাগে তাত গৈছে মই মানে মাজত মেঘালয় গৈছিলো ন ত সেইটো ভিলেজত সোমাইছো ইমান ধুনীয়া তাত মানে বহুত ধুনীয়া লাগিল তুমি গৈছা নেকি
নাই মইতো নাই যোৱা বাৰু যাম বুলি ভাবিছো এনেকে যোৱা নাই এতিয়ালৈ বাট অ কেতিয়াবা যাম আৰু
অ হ'ব দিয়া আমি কেতিয়াবা হলে যাম ন
উম এতিয়া মানে ত আমাৰ মানুহ বোৰো অলপ লেতেৰা নিচিনা ন ভালকে নাথাকে এতিয়া কোৱা তুমি জাপানতোতো গাড়ী চলে ন জ পানাতো গাড়ী চলে কিন্তু তাততো পলিউচন নহয় বেছি আমাৰ ইয়াত
ন তাত বেছি পলিউচন নহয় আমি ইয়াতে হয়
কিন্তু এটা কথা আছে হা কি মানে তাত মানে বহুত মানুহবোৰ এনেকে অলপ ডিষ্টেঞ্চ থাকিলে খোজকাঢ় বহতা সিহঁত বেছি গাড়ীত টো ইউজ নকৰে এনেকে খোজ কাঢ়ি খোজ কাঢ়িয়ে যায় সেইটোয়েটো ভালেই এনেকে
অ মই এনেকে এই ভিডিঅ' টো দেখিছিলো মানে মানুহ বিলাকে ব্লগ কৰে কি ইয়াৰ পৰা তালৈকে খোজকাঢ়ি যায় এনেকে মানে ভালো লাগে ন চাই আৰু কিন্তু এয়া ৱাকিং ডিচষ্টেঞ্চ বহুত কভাৰ কৰে দেই মই এইটো চাইছো
অ সিহতে সেইকাৰণে মানে ফিট আৰু ন সিহঁতে এক্সাৰচাইজ নিচনা হৈ যায় কৰি যায় চবতে অলপ ফিট হৈ যায় ভালে আছে
কাৰ্ডিঅ হৈ যায় ন কাৰ্ডিঅ' হওঁতে মানে নিজৰ ফেটটো বাৰ্ণ হৈ যায় মানে গলি যায় তে তেতিয়া মানে ফিট থাকে ন সেইটোয়ে আৰু তোমাৰ এনেকে ফেটচ বাৰণ কৰিব ট্ৰাই কৰি আছা নেকি এতিয়া
এতিয়াতো নাই কৰা বাৰু ক কাৰণে ইমান নাই ন অ আৰু মই মানে মাজতে খেলিও থাকো ত' সেইটোত মানে ইমান ইমান সেয়া মানে নাই আৰু মানে ইমান প্ৰব্লেম নহয় মোৰ
অ তোমাৰ ফেটচ নাই আৰু তুমি মাজতে তুমাৰ যি ক্লাছছিক্সত মানে বহুত মোটাছিলা ন তোমাৰ চেভেটি ৱেট আছিল কিন্তু এতিয়া তুমি পুৰা ফিট হৈ গ'লা
নাই নাই মোৰতো নাছিল মানে কেতিয়া আছিলে মইতো ক্লাছ ছিক্সত পাঞ্জাৱতহে আছিলো ত' মোৰতো নাছিল বাৰু অ নাই নাই মোৰ মানে এনেকে বট মোৰ মানে সেয়া না
অ তোমাৰ ৱেইট বেছি নাছিলে
অ নাই নাই মোৰ কমে আছে মানে মোক সৰু পৰাই মানে এনে আৰু মই মাজত মানে বহুত যেতিয়া সৰু আছিলো তেতিয়া মানে আছিল আৰু অলপ ৱেটটো আছিলে কিন্তু এতিয়া মানে নাই আৰু অ এতিয়া মানে ইমান এতিয়াও নৰ্মালে সৰুতে মানে আছে আছিল বাট ইমান মানে চেভেনটি ৱেট নাছিল কিন্তু
অ অলপ কম আছিলে আৰু ঠিকে আছে মানে তুমি অলপমান স্পৰ্টছো খেলি থাকা না স্পৰ্ট খেলিলে মানে ৱেত টো ঠিকে থাকে আৰু মানে ফিজিকেল ফিটনেচ এটাও হৈ থাকে ন
অ মই মানে সৰু পৰাই ফিত আৰু সৰুৰ পৰাই এনেকে খেলা ধূলাটো আছে মোৰ সৰুৰ পৰাই মানে এনেকে ৰানিং কৰো এথলেটিক নিচিনা ন
ঠিকে আছে কিন্তু আজিকালি জানা তোমাৰ ফিট মানুহ বিলাক একো মানে কেনেকে বেমাৰত পৰিছে তোমাৰ তোমাৰ যেনেকোৱা পলিউচন হৈছে ন মানে তাৰ হাৱাটো লাগিয়ে মানে খুঙিলে মানে হাৱাটো বেয়া ন পলিউশ্যনৰ কেনেকোৱা বেয়া বেয়া গোন্ধ আহে কেমিকেলচ থাকে সেইবিলাক মানে শুনিয়ে মানে কাৰবাৰ কাৰোবাৰ জানা এনেকে বেমাৰত পইচা আৰু কাৰবাৰ কাৰবাৰ যাৰ আস্থামা আছে আস্থামাটো আৰু প্ৰব্লেম হৈছে
উম অ এটা যে হৈছিল এইটো অ অ ভোপাল গেছ ষ্টাডি ট্ৰেজিটি এনেকে হৈছিল যে য'ত মানে এনেকে গেছ এটা লিক হৈ গৈছিলে সেইটোৰ কাৰণেতো বহুত পলিউশ্যন হল এয়াৰ পলিউশ্যনটো বহুত হ'ল তাৰপিছত তাৰ সেইটো গেছটো লিক হোৱাৰ কাৰণে তাৰ মানে বহুত হাৰ্মফুল আছিল ন গেছটো মানে বহুত বেয়া কিন্তু সেইটো গেছটো মানে মানে সেইটো গেছৰ কাৰণে বহুত মানুহ বোৰো মৰিছে ভূপালত
অ ভোপালত গেছটো কাৰণে মৰিছে ন এইটো গেছটোত কিবা বেলেগ অ মাজতে হৈছিলে এইটোত কিবা বেলেগ উম কেমিকেল আছিলে নেকি যোনটো মানুহ মৰিছে কি গেছ আছিল বাৰু তুমি জানা নেকি
অ অ কিবা এটা নাজানো জাষ্ট মানে মই এইটো পঢ়িছিলো কৰবাত কেনেকে ভোপালত কৰ'বাত অ এনেকে ইণ্ডাষ্ট্ৰি নহয় অ কিবা এটা ইণ্ডাষ্ট্ৰি এটা আছিল তাৰ পৰা মানে অ কোনোবা অ তাত মানে গেছ বহুত বোৰ আছিল বহুত কেমিকেল গেছ কিবা কিবা আছিল ত' সেইটো মানে লিক হৈ গ'ল লিক হৈ গ'ল চ' সেইটো কাৰণে মানে কি হ'ল কি সেইটো কাৰণে মানে কি হ'ল কি বহুত মানুহৰ মানে ডেথ হৈ গ'ল আৰু বহুত মানুহে মৰিছে কাৰণ সেইটো গেছ বহুত বেয়া আছিল ন হাৰ্মফুল আছিল ত সেইকাৰণে অ অ সেইটোৱে মানে এতিয়া কি কৰিবা আৰু আজিকালি এতিয়া সেইটোতো হৈ গ'ল বাৰু বহুত দিন হৈ গ'ল কিন্তু মানে এতিয়া অলপ অলপ আছে কে এনে কি হ'লে কি সেইটো গেছটোৰ কাৰণে মানে বহুত জাগাত ফেলি গ'ল ন গেছটোতো এনেকা এৰত উৰি গ'ল ত সেইটো বহুত জাগাত ফেলি গ'ল চ' সেইটো মানে বহুত বেয়া হৈ গ'ল আৰু
যোনবিলাকে ই কৰিব লাগে আৰু ভাল জেগাত তেতিয়া লিক হব ভালে থাকিব এতিয়া পলিউচন সেইটো কাৰণে ভাল আৰু
অ সেইটো হয় মানে মানুহবোৰৰ আৰু কি কৰিবা এতিয়া তাত মানে যোন এন লয়জ বোৰ আছিল সিহঁত মানে অলপকে লেজ হৈ গল সিহঁতৰ কাৰণে লি সেয়া হৈ গ'ল হৈ গ'ল এতিয়া সিহঁতৰ কাৰণে বহুত মানুহও মৰিল অ মানে এমপ্লয় বোৰ মানে ভালকে ধ্যান নিদিবও পাৰে ন সেইকাৰণে
অ গম পাইছো অ সেইকাৰণে হ'ব চাগে এতিয়া এইটো আগৰ কথা ন এতিয়াতো নহয় বাৰু এতিয়া ভালকে আছে মানে ইণ্ডাষ্ট্ৰিটো এতিয়া ভালকে চলি আছে ন
এইটো ইণ্ডষ্ট্ৰ্ৰীটো বন্ধ হৈ গ'ল কিয় কাৰণে বহুত বুহুত ইণ্ডাষ্ট্ৰি এইটো ইণ্ডাষ্ট্ৰি বন্ধ গ'ল তাৰ পৰা ইমান গেছ অকল সেইটো ইণ্ডাষ্ট্ৰিও বন্ধ কৰি দিলে
অ ইণ্ডাষ্ট্ৰিটো বন কৰি দিলে গেছ লিক খোৱা